কি কৰিছ?
এ ঘৰ চাফা কৰিছোঁ আলহী আহিব।
অ'। মই এ চাহ তাহ খাই উঠি, এ‌ এনে বহিহে আছোঁ।
অ', ভাত পানী?
ভাত পানী বনোৱাই নাই, চাহ খাই উঠিছোঁ হে।
অ', আজি ময়ো যে, সাতটা বজাতহে উঠিছোঁ চাৰে সাতটাতহে উঠিলোঁ আজি। গমেই নেপাওঁ বহুত দেৰি হ'ল। তাৰপিছত আকৌ কবি চক্ৰ আহিব আজি কবি চক্ৰৰ মানুহ।
অ'।
পাইজ দিবলে।
অ', প্রাইজ যে, পাইছিলে মৰিগাঁও নে ক'ত সেয়া? পাইছ দিয়াই নাই নেকি? অ', আজি দিবলৈ আহিব আৰু।
সিহঁতি আহিব আৰু দুজনমান আহিব চাগে আমাৰ ইয়াৰ বিষয়ববীয়া।
অ', অ'।
বাহিৰৰ ৰুমটো বহুত চফা হৈ
অ', পাঁচ নম্বৰ কবিতা পুথিখন তেতিয়া সিহেঁতক সেই ক'ব পৰা হ'ব আৰু উলিয়াব বুলি।
অ', ওলাব বুলি।
উম, উম।
অ', ক'ব পৰা হ'ব সেইজনাই সেইজনে ফোন
কি খুৱাব?
একো নেখাই হেনো প্ৰথমতে ভাত খাম বুলি কৈছিলে লগৰ মাই বোলে জলপানকে খাব তেতিয়া ভাত নাখাওঁ বুলি কোৱা দেখি এ, নাখাওঁ কৈছে চাহ অকন দিব আৰু বোলে। অ', তথাপিও জলপান চলপান দিবও পাৰে আৰু চিৰা জলপান জল সেই
অ অ অ নাখাও বুলি আলহীয়ে কবই
উম এই আগতে মানে ভাত খোৱাকে যাম বুলি কৈ আছিলে ভাত খাবলে আহ সিঁতে ভাত নাখাওঁ বুলি ক'লে তাৰপিচত সেই কোনে খা এনেই জল চাহ একন খাম আও কৈছে জলপানটো দিম আও ধৰ ছিয়া তিয়া আছেই।
অ এ নহয় আলহীয়ে নাখাব আলহীয়ে নাখাওঁ বুলি কবই জোৰকে দিব লাগে আৰু ন।
এইকেইটাই নাখাম নকয় এইকেইটাই বলেহে খোৱা মানুহ। মানুহ যেবা যেতিয়া প্ৰথম লগ পোৱা যদিও ইমান হেৰি কিবা এটা হেৰি যে আৰু ফৰ ফৰীয়া টাইপৰ তথাপিও হেৰি খা বুলি কৈছেতো জলপান দিম আও চিৰা জলপান দৈ থৈ দিছে মায়ে
উম আমাৰ হেই কঠাল পকি আছে তাৰপিছত ৰ'দটো আহিলে নাখাও বাও কঁঠাল।
তাকে ঠাণ্ডাটো সুৱা সেতিন খাব পাৰিলে হেতেন, আজি আক ৰ'দটো দিছে নহয় কালি বতৰটো হোৱা সেটিন খাব পাৰিলে হেতেন
নাই নাখাও-নাখাও সেইদিনা এবাৰ খাই লৈ মো চাৰিদিন মানলৈ গাটো একেবাৰে কিবা এটা কৰি থাকিলে।
অ
তাপা সেইকাৰণে এতিয়া কঁঠাল নাখাওঁ বুলি ভাবিছোঁ আও আম কঠাল লৈ যাম গলে মানে
অ' লৈ আহিলি আমাৰ কঠিয়া কোনোবাই জানো দেওবাৰে বা সোমবাৰে তুলা কথা আছে।
উউম কাইলে দেওবাৰ হ'লেই নহয় আও
তাকে মাহঁত জানো কাইলে অহা কথা আছিলে তাৰপিছত আকৌ আজি আহো বুলি ক'লে কালি
ভালেই হ'ল আক
সোনকালে হ'ল ভালে পালোঁ
কাইলে আকৌ কঠীয়া তোলোঁ বুলিলে।
উম এতিয়া বাহিৰৰ ৰুমটো মানে ঢেৰ হে সদায় মকয়া জাল চকৱাজাল হেই অতৰাই পেলাই ঠাই শাৰু বাৰু
প্ৰতি দিনাই মকয়া জাল হয়। মকয়া জাল প্ৰতিদিনাই হয়।
ঘটো বনাই নাইহোৱা অ তাৰপিছতে আজি খিকি চিকিবো ভালকে মেলি এপাটা এপটা মেলা হয় এপটা মেলি পেলাই নিজে চাফা কৰি আছোঁ
অ অ প্ৰতি দিনাই হেৰি হয়েই মকৱা জাল মায়ে মোৰ একে আমনি লাগি যায়গে।
উম খুব মকৱা জাল হয়
উম
এ ঘৰটো সাওঁতে বহুত দেৰি লাগে যে এইফালে ৰুমটোটো সেইটো বৰকে হেৰি ন কৰা নহয় সেইটো হলে মানে যে কিমান ডাঙৰ হ'ব
এ বহুত ডাঙৰ নহয় ঘৰবোৰ ধেৰ হলে চফা কৰিবলে মানুহ নহলে বৰ অশান্তি
উম
আৰু এতিয়া হেৰি নহয় কাপে চাপে তেতিয়া মই এতিয়া আমাৰ ঘৰলে মানুহবো একেৰাহে আহিয়ে থাকে যে মোৰ ঘৰত মানে প্ৰতিদিনাই মোৰ নুমুচিলাই শান্তিয়ে নালাগে।
অ বাকি অকল বালি বালি লাগি থাকে। আৰু কাৰ্পেণ্ট বিলাকটো হেৰি নকৰিলে মানেও কি মানে বেয়াও নালাগে দেখিবলে অলপ সাৰিলে মানে হয় কিন্তু মোহাৰিলেহে ভাল লাগে ন
অ মই সদায় মোচোৱে আৰু মোৰ সেইখন শুই থাকোতে যায়, এইজনে কৈছে মালিকে কৈছে আও মচি মচি এখন ৰং এৰুৱাই পঠিয়াইছেগৈ আও।
মই মানে মুচিলেহে মোক ভাল লাগে। ইমান বিশ্বা হৈছে।
এই বিশ্বা ধেই, সেইদিনাখন ৰাতি মোক কিনো হল জানো টোপনিয়ে নধৰিলে। ইমান খজুৱাইছে পিল পিলাইছে। ইফালে হৈছে পিল পিলাইছে আছে সিফালে পিল পিলাছে খজৱাইছে। তাপাছতে কালি গোটেই কালি ৰুম গোটেই চাফা কৰি মই আজি আকৌ কৈছো বাৰু, কৰি আকৌ কিলাৰ ধূপ জ্বলাই, যেনে মহে সোমাইছিলে নেকি বুলি ভাবি মহ কিন্তু নহয় কিবা মোৰ গাততেহে হৈছিলে।
এ এনেই হাৱাতে কেতিয়াবা আহে নহয়।
ত বিচা অকলে মানি বিচা গোটেই আগ ফালে ৰুমটোত আছিলে, নাই কৈছিলে এইটো ৰুমলে নগলে। খাবলে বিচাৰ আৰু সেইখন নুফুলিবি এনেই কৈছিলে।
এই সেই মানে হাওৱা হেহতৰ বিচাটো নাহিলো নোম সৰি পেলাই উৰি উৰি আহে যে।
উম, আৰু এটা কথা ভাবিছো আগদিনাখন ৰাতি মানে সেয়ে আমি কেঁকুৰা বহু দিন খোৱা নাই নহয় কেঁকোৰা কেঁকোৰা এটা পাচিলে, চাটননি বনাইছিলো, চাটনিখন খায়চিলো। দে এলাৰ্জি হল নেকি? তেনেকৈ ভাবিছো। অঁ
আমাৰ ইয়াত ঢেৰ কেঁকোৰা আমাৰ ইয়াত ঢেৰ কেঁকোৰা হয় ওলাই।
কেঁকুৰা খাই বনাই বিয়া হোৱা পা। প্ৰথম কালি আৰু উম উম।
বহুত দিন খোৱা নাই যে।
উম।
উম সেইটো কাগজ চাগে, সেইটোত পিল পাল কৰিছে, তথাপিওঁ মানে কালি ভাল ভালকে চাফা কৰিছো যে, আজি আকৌ চাফা কৰিছো বিচনা তল চিচনা তল ভালকে। হেৰি কৰিম, ইমান ঘুণ কৰিব পৰি থাকে বিচনা কেইখনো।
অ। এ সেই পথাৰত মাটি ৰুবৰ কাৰণে হেই নেটত ছাতি দুটা অৰ্ডাৰ দি ল'ব লাগে।
এটা আছে।
হেৰি খোৱা।
উম, এটা আছে। অঁ এটা আছে আমাৰ সৰুজনীয়ে দুটালে কিনি দি থৈ গৈছিলে নহয়।
অ। তাকেহে উম মই কৈছিলো আনো বুলি এটা, কৈছে মাটি ৰুব এদিন।
উম।
সেইতা সেইটো দুশ টকা দি আকৌ সেইটো অনাতকে বোলে দুশ টকা দি মই আদি আধা হা আধা বেলা হাজিৰাই লগাম।
অঁ। এ খৰ এটা সেইটো আছে দেউতাই দেউতাই দেউতাই মাক ওলাই দিবলৈ কৈছিলে উলিয়ালে নে নাই নাজানো। দেই মাই, পথাৰলৈ যাওঁতে বোলে উলিয়াই দিবা সোণ বুলি কৈছিলে কেতিয়া লগাম আৰু নহ'লে বোলে আও।
উম।
তোপা উলিয়াম বুলি কলে, পাহৰিলে নে কিয়ে নে নাজানো।
এটা আনিবলৈ মন আাছিল, তাৰপা আকৌ বোলে লোকেহে খুজি নিব বোলে, সেইকাৰণে নালাগে বোলে।
অ', আকৌ একণৰ পৰা আহোঁচোন দে, ছাগলীটো লৰাই থৈ আহোঁগে বুলি ক'ব।
নহয় সিহঁতে এতিয়া হা-মাতি ৰুব লাগে, সিহঁতে হাজিৰা কৰিব নহয়, লগৰ কেইজনীয়ে, সিহঁতে। খুজিব। হইয়ো বাৰু মই এদিনহে ৰুম।
উম, দেখিলে মানে আৰু বুলি।
উম।
নাই ল'ৰাই দেখিলে নিদিয়া হ'ব নহয় কাকো। অকমানি যে। অকমানি যে সৰু-সৰু ল'ৰা ছোৱালীলৈ জোখৰ যে স্কুললেও ভাল হ'ব।
অ', নিদিয়ে বাৰু সেইটো।
উম।
তথাপিতো, এ বোলো বাদ দিলোঁ হয় দুখ ফটকাটোক হাতত গাওঁলে নিয়া ছাতি এটাকে নাই বৰষুণত।
অ', আকৌ তেনেকুৱা এটা কিনিবি দৰকাৰ পৰিলে।
অ', তেনেকুৱা এটাকে ল'বা বোলে। মই বোলো হয় বাৰু কথাটো।
উম।
তাৰপা এতিয়া সেই শাওনৰ হেন হেৰিয়ৰ পৰা উম-পোন্ধৰ তাৰিখৰ খৰ মাৰিব বুলি কৈছে।
উম।
মান সেই পঞ্জিকাত লিখা আছে হেনো, শাওনৰ পোন্ধৰ তাৰিখৰ পৰা খৰ। তাৰপা মানুহবোৰে বৰাবৰ একদম লাগিছে যেনি তেনি।
অ'।
খৰৰ আগতে মাটি ৰুবলে।
তহঁতে কেতিয়া ৰুবি?
আমাৰ জানো পাই কেতিয়া ৰোৱা হয়, হেৰি কঠীয়া।
এতিয়াই ৰদটো দেখোন বৰ বেলেগকে দিয়ে।
তাকেহে, কঠীয়া ডাঙৰ হৈছেগে বাৰু।
অ', এতিয়া আহাৰৰ কেই তাৰিখে, এতিয়া আহাৰ নে কিহৰ এতিয়া?
এতিয়া হেৰি আকৌ, উম জেঠৰ, আহাৰ, আহাৰ সোমালে।
অটো, আহাৰ শাওনৰ পৰা লাগি গৈছে, পাহৰিছোয়ে।
উম। আহাৰৰ কা-সেই আজি সাক-আঠ তাৰিখ মান হ'ল। কালি
অ'।
সাত তাৰিখ নেকি? নে বেছিহে হ'ল জানো!
হয় চাগে।
উম, জানো, নাজানো কেই তাৰিখ হ'ল। মোৰ তই শাওনৰ অহ, সা-সাতত অ', হাতৰ চোৱা মুথাপত কালি মানুহে খেদিছে আৰু।
অহ'।
নেজানোয়ে নহয়। হিচাবে নাই, হাতৰ চোৱা নেমানোঁ যে।
উম। আমাৰ ধেমাকি দুৰ্গামুখত থকা মাহীহঁতৰ মানে নহয়, কালি একদম তাই কৈছে পুৰা কাম কৰি আছোঁ। আজিকালি খুব ফোন কৰি থাকে নহয় মালে।
অহ, এনে গুৰুত্বই নাই।
উম। এই যেতিয়া, এই হেৰি কি বুলি কয়, কাব্যশ্ৰী পালে তেতিয়া মানে আহিয়ে সেইদিনাখনে ফোন কৰিছে আৰু ৰাতিলে আৰু পিছদিনাখন। পুৰস্কাৰ অনাৰ পিছত। অ', তই নহয় এনে এনেকা পালি ইমান ভাল পাইছোঁ। শুনিয়ে এনেকা আকৌ ফোন কৰিছোঁ। নহ'লে কথা নাপাতে নহয়, মোলৈ কিতিয়াবা এদিন পাতিছে, মা লগত নাপাতে নহয় খঙতে। উম, সিহঁতৰ ঘৰলে নাযায় কাৰণে। সেইটোৰো মানে, সেইটোৰ প্ৰতি আগ্ৰহ হৈছে, সেইকাৰণে মানে ফোন কৰিছে খুব আৰু।
ভাল পাইছে আৰু।
খুব ভাল পাইছে, তাৰপিছত আহিলে নহয় ঘৰলে। অ', তই আছিলি নেকি? নাই নহয়।
নাই।
এই মাহী স', এইজনী মাহী খবৰ লবলে আহিছিলে যে এক্সিডেণ্ট হোৱাত
আহ।
দুুগিয়া মাহী। তাৰপিছতে আহিলে আমাৰ ঘৰলৈ। তহঁত দু তহঁত দুঘৰৰ কাৰণে আহিছোঁ বোলে। তালে যাম আৰু, তাৰপিছতে 'তোৰ ওচৰলে আহিম', সে বুলি আহিছোঁ বুলি ক'লে। খবৰ লবলে আহিছে আৰু চাইছোহি।
অহ।
ভালে লাগিছে আৰু, ভাল কিবা এটাত আহিছে হ'ল।
উম, উম, সেইটোৱে নহয় পটককে বেয়া পায় মানুহবিলাকে।
মা'।
বেয়া পালে মানে আগৰ ভাল বিলাক পাহৰি যায়। সেইটোকাৰণে মই মানুহবোৰ বেয়া পাওঁ।
উম, তাৰপিছত এতিয়া চা এই মায়ে বা এই কি, তাই যে লিখিছিলে এবাৰ পেহেলগাম বুলি এটা লিখা কি, মায়ে কৈছে তইয়ো লিখো নহয় কিবা-কিবি। দিবি আকৌ মোৰ এ' কিবা-কিবি আছে নহয়। দিব পৰা। তাৰপিছত অ', হয় নেকি? মোক সেই, উম, হাহি থকা মান‌ আছে না কি ক'লে, তাৰ তাৰপিছতে মায়ে মানে, উম। তাৰপিছত তাইক কৈছে দিবি বুলি, তাৰপিছত মোৰ গোৰোপ টোতে এড কৰি দিবিচোন বুলি কৈছে। আকৌ, এড কৰাই দিছে। বা সেই, সাংবাদিকটো সতাই, সেইটোৱে। এতিয়া কবিতা মানে দিবলৈ কয়, তাইক য'ত দিবলৈ কয় বেলেগ এটাত দি দিয়ে। আকৌ মায়ে ফোন কৰি গালি দে, 'তই ইয়াক কিয় দিলি? ' উম, তাই সেইটো বেলেগ এটা, সেইটো কাম, প্ৰাইভেট নম্বৰহে দিবলে কৈছিলোঁ। প্ৰাইভেট নম্বৰলৈ দিলে। মানে সৈ আকৌ সৈ ষাঠী টকা মান, সেই পত্ৰিকাখন উলিয়াব। তাই মানে বাৰে-বাৰে সেইটোৱে দিয়ে। আজিও, এতিয়াও দি থৈছে এটা। আকৌ মেইন টো দি থৈদিছে মানে চবে দেখাত। তাত কেলে দিছিল। তাত সি পত্ৰিকাখনহে দিয়ে। লিংকটো তেতিয়া মানে ফেচবুকত চালে মানে, তাৰো লাভ হয়। সি তাৰ পৰা পইচা পায় তেনেকে চলাই থাকে কামটো। পাই পইচা।
উম।
মোক টাইম দিবল কৈছিলোঁ নে নাই? বোলে অ' অ' তোৰ সেই মই বোলো, তোক প্ৰাইভেট নম্বৰোঁ দিছোঁ সেইটো ক'লে নিদিলি কলে? অ' হ' মই পাহৰিলোঁৱে। মই তোৰ সেইবোৰ চাই থাকিবলৈ নাই আৰু বোলে। আৰু বোলে। কিমান মোৰ, ধেৰ কাম আছে, তেনেহলে তই আকৌ ক'ত দিলি, কেলে দিলি। তোক কৈ থাকিলে মানে একেটাকহে কৈ থাক। অ অলপ পিছত সিটো দিলে নহয়। কালি আকৌ দিলে নহয় হোৱাটচাপ গ্ৰুপত এতিয়া তাই মোবাইলত আকৌ ফেচবুকো নাই।
অ।
চাব নোৱাৰে নহয় এতিয়া আকৌ আমি স্ক্ৰীন চুট কৰি পেলাইহে দিছো এইটো কবিতা বুলি। স্ক্ৰীচুট কৰি দিলে মানে আকৌ হেৰি কি বুলি কয় সাংবাদিকটো একো লাভ নহয় নহয় তই বোলো তাত ভিতৰত মোবাইলত হেৰি কৰি চাবি বুলি লিংকটো অন কৰি। তেতিয়াহে আক তাৰু লাভ হ'ব ন চালে মানে।
অ ফেচবুকটো খুলি ল'ব লাগে।
ফেচবুকটো বেয়া হেনো সেইকাৰণে মোৰ নিদিয়ে বোলে সেইকাৰণে কৈছে।
উ বেয়া নহয় কেতিয়াবা বেয়া হেৰিবোৰ আহে আও।
অ।
সেইবোৰ স্কিপ কৰি গ'লেই হ'ল নাচালেই হ'ল।
উম।
হ'ব তেতিয়া ময়ো ভাতকেইটা বনাও।
অ অ হ'ব দে।
উ উ হব।
ঠিক আছে।